উম। হেল্ল!
অ'
কোৱা?
কি কৰিছা?
তেতুল এনেই আছোঁ, তুমি? অ এনেই আছোঁ বোলো, তুমি?
ম্‌
অঁ অ অ হ্‌।
মই
আজি ইমান সোন--অ অ অ।
চিকেৰু কাৰা কুৰু, আ, কাইলৰ পৰা মানে আমাৰ পৰীক্ষা।
অ অ অ।
সেইকাৰণে আমাক এতিয়া আধা, আধা ক্লাছ কৰিয়ে ছুটি দিলে। তাৰপিছত এতিয়া মানে আমি কাইলে পৰীক্ষা দিব লাগিব আৰু
অ অ অ, কেইটাৰপৰা আছে কাইলে?
দশটাৰ পৰা।
অঁ, অঁ অ অ উম দশটাৰ পৰা কেইটালৈকে হ'য়?
দশটাৰ পৰা আমাৰ বাৰটালৈকে দুঘন্টা। তাৰমানে বা পঞ্চাশ নম্বৰৰ হ'ব।
অ অ।
আজি আমাৰ কলেজত কি হ'ল জানা? ছিট অ অ। পঢ়া কলেজটো আমাৰ আজি পঢ়িবই দিলে তাতো পঢ়ি আছিলোঁ।
অঁ অ।
তাৰপিছত এতিয়াও তই তাত কিন্তু কলেজত আমাক নিজে নিজে পঢ়ি থাকিব দিছে ন'? হুম হুম উম।
অ অ।
সেইকাৰণে উম উম উম, সিহঁতৰ হৈ গ'ল পঢ়ি।
চু চু অঁ অ, ৱাছ।
ছিট চু আৰু যে
অ অ।
আজি কি হ'ল জানা? ত' চবকেটো পঢ়িব দিছে। আমি চবে পঢ়িয়ে আছো হাঁ কিন্তু কেইজনীমান ছোৱালী আছে কিছুমান যে বদমাছ থাকে ন' অলপ। একেজনী দুজনীমান ছোৱালীয়ে কলেজলৈ মোবাইল লৈ যায়। তাত মোবাইল টিপি থাকে। আমি একো নিনিও দেই। আ আমি আগতেই জানো। যে মোবাইল যদি কেনেবাকে ধৰা পৰে এনে এনে বহুত দিনৰ কাৰণে লৈ ল'ব লগতে ফাইনো ভৰিব লাগিব। কিন্তু আকৌ কিছ কিছুমান আছে ন বহুত বেছ মানে হেৰি দেখুৱাই মানে দম থকা তেনেকে উহ উম উ উ। সেইটোৱে তেনেকে লৈ লৈ যায় সদায় লৈ যায় এদিনো নফছে হা। তাৰপিছে আজি আকৌ মেমে আম মেম মানে আমাৰ ৰুমতে বহি আছে চবকে পঢ়িব দি।
অ অ।
আমাক মেমে পঢ়াই থকা নাই আমাক মানে নিজে নিজে পঢ়িব দি মেম বহি আছে। এহে তাই বেছিকে তললে চাই থকা দেখি গম পায় ন, এই ৰ'। তাৰ পিচত মেমে ডাইৰেক্ট গৈ মেলি চালেগৈ একে তলতে মোবাইল টো পাল, তাহাঁত তেওঁৰ মোবাইল মোবাইলটো লৈ থৈ দিলে। তাৰপিছত তাইক কিবা কথাও শুনালে হবলা। অফিচ ৰৰুমলৈ মাতিছিলে। তাত কি হল আমি ভালকে গম নাপাওঁ।
অঁ অ।
কি ক'লে? শুনি চাগে হে গালি দিছে চাগে। পানী আহিলে? আমাৰ লগৰ খিনি
উম,
হেল্ল', আমাৰ লগৰখিনি শ্বিলং যোৱাৰ, তাৰমানে এনেকুৱা ফুৰিব যোৱা, ট্ৰিপ এটা উলিয়াম বুলি কৈ আছিলে হা। তাৰপিছত আকৌ গুৱাহাটীত গোটেইখন বানপানী। সেইকাৰণে চবে আকৌ আগৰ কেইদিন মানে, কলে সিহতি দাৰ্জিলিং যাওঁ বুলি, তাৰ পাছত আজিকালি দাৰ্জিলিং যোৱা ইয়াৰ পৰা সুবিধা কৰি দিলে। তাৰপিছত এতিয়া আকৌ কেইজনীমান আকৌ দাৰ্জিলিং বছি দূৰ কাৰণে নাযায়।
অ',
আজিকালি বিলাক দাৰ্জিলিং যাবলৈ ন, তিনলি শতক বোলে কম বইচা হলেও হৈ যায় বোলে। গম পাইছা নে তুমি?
অসমৰ পৰা ট্ৰেইন যায়হে হবলা।
অ, সেইটয়ে অসমৰ পৰা ট্ৰেইন যায় বাছো যায়। সেইকাৰণে আৰু বোলে দাৰ্জিলিঙত ৰুমৰ ভাড়া বহুত কম।
অ',
শুনিছা। সেইকাৰণে ৰুমৰ ভাড়া কম কাৰণে তাত মানে গৈ থাকিবগে পাৰে সেইকাৰণে কমতে হৈ যায়।
অ',
আৰু তুমি চাহ, ভাত-চাত খালা নাই?
ভাত-চাত খালো।
উম, মই ভাবিছিলো গাটো ধুই আহো তাৰ পিছত ভাত খাম।
উম,
এতিয়া গা ধুব, কাপোৰ কানি থৈ মেলি গা ধুব গলো। কাপোৰ কানি লৈ, তাৰ পিছত পানী গুচি গ'ল নহয়, এতিয়া সেইকাৰণে ৰখি আছো তেনেকে।
উম,
দি তেনাই গাটো ধুুৱই আহিম খাম আৰু উম, বৰ দিগদাৰ।
পানী মই প্ৰায় উ নফেলাই শুনিয়ে থাকো দিগদাৰ-দিগদাৰ।
উম, তোমাৰ লগত পাতি ল‌ওঁ তাৰপিছত মই যাম গা ধুবলে।
উম,
ভণ্টিয়ে কি কৰিছে?
ভণ্টি তোমাৰ কাৰোবাৰ লগত কথা পাতি আছে ফোনত।
দিলে উম, অ' আজি আৰু এটা কথা হ'ল নহয়। ঘটনা এটা, এতিয়া আমি কলেজৰ পৰা আহোতে। আমাৰ লগৰজনীয়ে দোকান সোমালে এই যে প্ৰমিলাহ‍ঁত তাৰ পিছত সিহঁতৰ লগতে ম‌ইয়ো গলো। সিহঁতৰ লগতে মই আছিলো কাৰণে মই যেনেবা মোবাইল, মোবাইলো নিয়া নাই ন মই নিনিও ন কলেজলে, মই সেইকাৰণে মোৰ কিনা নাই কিন্তু মানে মই গৈছো আৰু লগতে তাৰপিছত জাজনাৰ লগৰজনীৰ হাতত মানে অকল পঞ্চাশ টকাই আছিলে, তাৰপিছত তাই বাৱন্ন টকা আৰু হা দুটকাত তাৰপিছত-তাৰপিছত আমাৰ লগৰ এটাই মানে আহ, মোক বিশ টকা এটা দিবও আছিলে তাৰপিছত মোক ক'লে? তোকটো মোৰ বিশ টকাটো দিবই আছে কিবা এটা লৈ ল মই পইচা দি দিম সেনেকে ক'লে। তাৰপিছত মই আকৌ এই যে আমি তেজপুৰ যাওঁতে মই যে চকলেটটো কিনিছিলো মনত আছে নে লৈ যে গৈছিলোঁ?
কিয়?
সেই তেনেকুৱা চকলেট এটা আৰু মই চিপছ দুপেকেট ললো দেই। তাৰপিছত তাই মানে পইচা দিব ধৰোতে আমাৰ লগৰ কেইজনীমান আৰু হৈ গ'ল পাখি, ফাৰ্ম তেনেকে ল সেইটো মানে ভাবিছে মই মোবাইল লৈ গৈছো আৰু সেইটো কাৰণে মোক পইচা ঘূৰি গৈছে। কে অ অনিছা বিছ টকা দেচোন, মই চু অহ মডাল মোবাইল মোবাইল অনাই নাই, মোকেই তাই পইচা দিছে তেনেকে কলো। তাৰপিছ তে তিয়া সেইটো তাইক খুজি চালে এতিয়া তাইৰ হাততো সেই পঞ্চাশ টকাইটো আছে, তাই নিজেই চিপছ ছ কিনিছে আৰু মই বিশ মোক বিশ টকা দিছে ন তাৰপিছত তাই কলে যে আহ মোৰ হাতত পইচা নাই। তাৰপিছত সিহঁতে মানে হব বুলি কৈ আহ পাৰ্থ ল অ দোকানখনতে আছিলে তাৰপিছত পাৰ্থই পইচা দি দিলে। তাৰপিছত পাৰ্থ‌ই পইচা দি দিয়া দেখি সিহঁতি গ'ল গৈ বস্তু কেইটা লৈ। তাৰ পিছত আকৌ এই পইচা নোযোৱা হ'ল নহয়, বাৰে - বাৰে কেঞ্চেল হৈ যায়, পেমেণ্ট কেনচেল হৈ-হৈ যায়। তাৰপিছত কিন্তু তাই মানে হেৰিয়ত দেখুৱাই আছে। তাৰমানে বেলেঞ্চত দেখুৱাই আছে যে পইচা আছে কিন্তু পইচা নাযায়। তাৰপিছত তাই মানে পাৰ-পাৰ মই কলো আৰু বাদ দে একো নহয় পাৰ্থৰ পাই লৈ ল তেতিয়া তই ৰুমত গৈ দি দিবি আৰু তেনেকে কলো তাৰপিছত পাৰ্থ আকৌ তাইৰ পেমেণ্টটো দি দিলে। তাৰপিছত আমি হোষ্টেল আহিলো হোষ্টেল হোৱাৰ পিছত দেখিছো তাৰ পেমেণ্টটো গুচি গ'ল নহয়। এই যে কেঞ্চেল যে হৈছিলে যে অহ', পইচাটো গুচি গ'ল। কিমান জনলৈ গুচি গ'ল মানে পেমেণ্টটো কনফাৰ্ম হৈ গল। তাৰপিছত আকৌ ম‌ই কলো এ তাই গ'ল আকৌ লগে-লগে আকৌ আকৌ লগে-লগে দ দোকানখনলে দৌৰিছে তাৰপিছত যেনিবা পইচা লৈ আহিছে বোলা।
উম-উম।
তাৰে যোনটো সেই ফাৰ্ষ্ট পেমেন্ট আছিলে ন সেইটোৱেই মানে গুচি গল। পিছৰ কেইটা কেনচেল হৈ গ'ল, নোচোৱা হেতেন দিগদাৰ আছিলে। ন।
অহ।
অ' মানুহজনেও। পইচা লগ বৰ হেৰি কৰি থাকে মানে পইচা লগত। এবাৰ কি হৈছিলে জানা ভাইহিনা আৰু মই বস্তু কিনিছিলো হা', ভাইহিনৰো সত্তৰ টকা বিল হৈছিলে মোৰো সত্তৰ টকা। তাহাত ভাইও তাৰমানে মানুহজনী হাতত দু টা স্কেনাৰ আছে, মই গুগল পে' স্কেনাৰতো দি দিলো, ভাইহিনে আকৌ ফোনপে' স্কেনাৰটোত দি দিলে। সেইকাৰণে দুবাৰ বাজিলে ন', মানুহটোৱে মানে ধ্যান নিদিলে। দে দুবাৰ বাজিলে বোলে। তাৰপিছত দুদিন, বহুত দিনৰ পিছত হাঁ, একত তাও পাৰ হ'ল। তাৰপিছত আমি আকৌ যেতিয়া গৈছো মানুহজনে মানে তেতিয়া কৈছে আমি কোনোবা এজনে পইচ নিদিলো। তাৰপিছত আমিতো মূহুৰ্ত এতিয়া এসপ্তাহো পাৰ হ'ল, উলিয়াবলো দিগদাৰ হৈছে। কিন্তু তথাপিতো গৈ টো উলিয়ালোগে আৰু হাঁ। দুজনীয়ে যেতিয়া দেখুৱাই দিলো মানুহজনে তেতিয়া নিজৰ মোবাইলত চাইমেলি যেতিয়া পালে, তেতিয়া অ, পালো বুলি কয় মানে তেতিয়া আকৌ অলপ হেৰি কৰি দিছে আমিও তো লাচ পাইছো। চবৰে মুখৰ আগতে কৈ দিছে হয় নাই কোৱা পইচা নিদিয়া বুলি। অলপ চাব লাগে ন' নিজে হয় নাই কোৱা। দুইটাতে বাজিছিলে যেতিয়া মানুহতোয়ে দুইটাতে শুনিব লাগে সেইটোৱে। সেইদিনাখন তো মই মানুহজনৰ দোকানৰ পৰা কে'ক আনিছিলো চাৰিটা আনিছিলো গোটেই চাৰিটাই বেয়া ওলালে। মইতো মানুহজনক কমপ্লেইন কৰিব যোৱা নাই।
তাকে। কৰিব লাগে। আচলতে সিহঁতক ওভতাই ধৰিব লাগে ন'হবা চল পায়।
হাঁ। সেই তেনেকুৱা আৰু দুটানে চিন্তা আছে হাঁ। মই কলো এইকেইটা পেলাই দিয়ক সেইদিনাখন মোৰ গোটেই বেয়া ওলাইছে নেপেলালে। আজিলে মই গৈ দেখিছো কালি যে আমি বস্তু আনিব গৈছিলো সন্ধিয়া। তেতিয়া মই কৈ থৈ আহিছিলো যে একদম বেয়া ওলালে মোৰকেইটা, মোক বাৰু পইচা নালাগে কিন্তু আপুনি এই কেইটা পেলাই দিয়ক বেলেগক নিবিকিব তেনেকে কলো। কিন্ত চাগে বিক্ৰী কৰিবলে থৈ দিছে।
তাকে। নাম্বাৰটো ৰাখি থও নে এনেই।
কিন্তু এইফালৰ দোকানখন ভাল হা। যোনখন আমাৰ চাৰে চৰচটি যে আছে। সেই মানুহজনক তেনেকে কোৱা হেতে'ন মানুহজনে সঁচাকে পেলাই দিলেহেঁতেন।
অ',
আৰু পাৰিলে মোৰ বিশ টকাটো লৈ থৈছে বুলি শুনা হেতেন, মানুজনে কিবা কিনিবলৈও দি দিলে হেতেন।
হুম হম। কিছুমান ভাল লাগে, কিছুমান বেয়াও থাকে।
উম, সেইটোৱেই।
জানি বুজি কৰে। তোমাৰ সিহঁত-সিহঁতে জানেও যে এইটো বস্তুটো চাগে বেয়া হৈছে তথাপিও সিহঁতে এইটো কৰে।
সেইটোয়ে আৰু। কাৰণ তেওঁলোকৰ লছ হ'ব যে ন'হবা। সেইদিনাখনতো মইও উৎপাত লগাব পাৰিলো হেতেন হয় নাই কোৱা।
সেইটোৱেই। তুমিতো উৎপাত লগোৱাগে নাই নহয়। পইচাটো উভতাই খুজিব পাৰা তোমাৰ সেইটো, উম,
অ, সেইটো মানে মোৰ পুৰা অধিকাৰ আছে। হয় নাই? পইচা খোজা কাৰণ তেওঁলোকে বেয়া বস্তু বিক্ৰী কৰিছে।
উম, তুমি উম, বস্তুতটো ভাল হৈ আছে নাই সময় তাৰিখ চাইছিলে নাই।
চাইছিলো তাৰিখ আছে।
উম, উম,
কিন্তু তথাপিতোও মিয়াত উকলি যোৱা নাই হা। তথাপিতো বেয়া।
অ', উম, উম, উম, তাকে ৰ নহ'বা এনেকুৱা হ'ব ৰ'দেছতহ পেলাই থয় চাগে সেইকাৰণে বেয়া হৈ গ'ল।